হেল্ল'
শব্দ গৈছে
উম আহিছে আহিছে হেল্ল
ক গৈছো ঐ নেপাল
উম ঠিকে আছে হেৰি ভাত খালি নাই
উম ভাত নাই খোৱা
কিয়
ঘৰ পৰা পানীদিয়ে ভাত খাব হলতো
এনেই তোৰ ভাত বনোৱা নাই
বনাই ছো
কি বনাইছে
ম কি জানো এতিয়া কি কৈছে হেৰি কয় বিহু অন কৰ বিহু বিহু বিহু বিহু
উম ক'ত আছে বিহু মই গমেই পোৱা নাই দেখোন
অসমত বিহু এবছৰ হৈ থাকে অসমত
সেইটোতো আছে ক'ত বিহু মই গম পোৱা নাই
আসামত কিয় বিহু দেখোন হুম হুমঅ সেইটোৱে মই কৈ আছো সেইটো অ সেইটেই কৈআছো আছামত বুজা নাই কেছটো
এইবাৰ তোৰ বিহু বিহুতটো এবাৰ ভালেই হ'ল দেই ন।
বিহুৰও কি ভাল হ'ল আৰু প্ৰত্যোক বাৰ নিচিনা এইবাৰ খালী জুবিন নাই
উম সেইটোয়ে এবাৰ খালে জুবিন নাই প্ৰত্যোক বাৰ নিচিনা বাৰু
এট এট এটা এটা কথা ক' অসমত বিহু কেইদিন
হা, হা।
অসমত বিহু কেইদিন?
সাতদিন।
আহ' কিন্তু অসমত কেইদিন বিহু পাতে ন দুমাহ মমান বিহু পাতে দুমাহ পাতে।
সদায় সদায় সদায় কবাত লগত ফাংচন থাকিবই বিহু ফাংচন।
অ'এই আমাৰ মঞ্চত আমি আমন্ত্ৰণ কৰি আনিছো
এতিয়া ৰাস-চাগ হওঁক যিয়ে হয় একদম ৰাসো পাইে দিছে। ডিচেম্বৰ পাই যায় গৈ এইপিনে হু
টো বাৰু ভাওনা আছে দেই আহিবি নেকি?
ভাওনা যাব পাৰি। কিন্তু, মোৰ কামোৰ লাগে আজিকালি।
নাই আমাৰ সংস্কৃতি আহিব পাৰো কিন্তু দেই মইতোক কথাটো কলোহে।
কথাটো হয়, কিন্তু মই আগতে আছিলো। সৰুতে আহিছিলো। সৰুতে একদম এই একদম আগত বহি থাকো গৈ পিনে। একদম পোৰা, উম' একদম উৱছৰুম চোৱছৰুম গৈ এক একদম পৰা ক্লিয়াৰ হৈ লওঁ আগতে। ঘৰত ভাত চাত খাই যাওঁ একদম।
এই বে আগতে মইও তোৰ কিমান গলো বুইছ নে তই।
উম।
আগতে হেৰি মানুহৰ আগতেই যাওঁ একদম পুৰা সন্ধিয়াতে যাওঁ একদম আগত বহি লম, অসুৰ
অ' এবাৰ শুন না মই কালি মানে কালি মা দেখা পোৱা নাছিলো হা ভাওনাত উলোৱা। ত' সেইবাৰ মই এক কালিমা উলাব, কালিমা উলাব, লগত মানে লগৰ এটা আছিলে।
অ।
সি কি দিয়ে, কি উস্তাদি মাৰে মানে সি ৰিহাচল বুলে চাইছে বোলে, কালিমা ওলালে বোলে চবে উৰুলো দিব। উৰুলি। ৰখি আছো উৰুলি দিব উৰুলি দিব। একো ছেকো ওৰুলি চুৰুলি নিদিলে চাল্লা, একোদাল চাল্লা।
উৰুলি নিদিলে?
নিদিলে কোনো, পিছত দিব উৰুলি। কালিমা ওলালেহে উৰুলি দিব। মানে মোৰ চিকচেঞ্জে কৈ আছে হা, মোৰ চিক চেঞ্জে কৈছে, অ এইটো কালিমায়ে ওলাব কালিমায়ে ওলাব, মোৰ লাগি আছে। তাহা মিউজিকটো শুনিলে এনেকুৱাই। কিন্তু সি মোক কলে না আজ ৰিহাৰ্চেলত উৰুলি মাৰিছে কিবা এনেকা। ত মই ভাবিছো অসুৰ ওলাব -অসুৰ ওলাব চাগে। অ নহয় কালিমায়ে ওলাই আহিলে।
এ' এইবিলাক চব চবেই নাজান নে না। চবৰে কথাটো শুনিব নোৱাৰ।
সেইটোৱে ন।
চবৰে কথা শুনিব নোৱাৰে। চবেই উল্টা-ফুল্টা, ফাং ফুং পোৱালি হোপা আজিকালি। আজিকালি, সেইটো মানে। আমাৰ সংস্কৃতিটো ৰক্ষা হোৱা নাই, মোৰ মতে।
পৰীক্ষা কৰাৰ চেষ্টাও চলিছে। এ নাই কিছুমান মানুহে এনেকুৱাই থাকে আৰু, কিছুমান মানুহে বৰ্তমান কৰি যাব।
কিছুমান লাইক এনেকুৱা থাকে চোন লাইক আহ আমাৰ ঘৰখন তোমাৰ এখন বেয়া মই জানো হা।
য়া ইএছ উম আমাক
ধৰিলেও আমাৰ ঘৰত আমাৰ ঘৰত ৰাতি ভাত ধৰ আহ ৰাতি বৰষুণ পৰিলে বৰষুণ পৰে। ধৰি লওঁ হা। ত' যদি মই তেনেকুৱা মানুহ হোৱা হয় তেতিয়া হ'লে মই কেনেক কি কলো হয় জান', যে ধৰি লওক পাৰ্চন মই এ আমাৰ ঘৰৰ চব‌ পাৰ্চন বি আছে, মই এনেকে কলো হয়। আমাৰ ঘৰত বৰষুণ বৰষণ দিলেহে বৰষুণ পৰে। পাৰ্চন বিৰ ঘৰত দেখোন বৰষুণ নিদিলেও বৰষুণ পৰে।
কথাটো কিন্তু হয়। সেই এইটো কথাটো কিন্তু হয় দেই। মই এতিয়া মানে
উম ক ক।
তই ক, তই ক।
এই মানে তোৰ এতিয়া কথাটো কি মানে আমাৰ ইপিনে মানে এনেকুৱা চলি থাকে। এতিয়া তোৰ যদি ঘৰৰ যদি নিজৰ ঘৰতোৰ যদি হেৰি থাকে চিচাৰ থাকে তই বেলেগৰ ঘৰত শিলগুটি মাৰিব নোৱাৰ কিন্তু।
সেইটো হয়। কিন্তু মানে আজিকালি মানুহ কেনেকুৱা লাইক তই মোৰ ঘৰখন বেয়া বুলি কৈছ ন? মোৰ ঘৰখন ভাল নকৰো, মই বেলেগৰ ঘৰখন বৰদাম গাম। তোৰ ঘৰখননো কি ভাল? এনেকুৱা টাইপৰ। আৰে ভাই তোৰ ঘৰখন, তোৰ ঘৰখন পানী পৰে বৰষুণ দিলে, তই টিংখন লগা ন? ত' বেলেগৰ ঘৰত বৰষুণ দিয়ক নিদিয়ক পানী পৰক নপৰক সেইটো কি সিহঁতৰ ঘৰখন বাৰু পানী পৰেই বাৰু। বৰষুণ দিলেও পানী পৰে। ত' সেইবুলি কি তহঁতৰ ঘৰত বৰষুণ দিলে পানী পৰাটো বন্ধ হৈ যাব নেকি কিবা।
সেইটো হয় কিন্তু দেই। এতিয়া আজি মই মানে এই কাল লি যে বস্তু এটা আনিছিলো যে বাবা দোকানৰ পৰা। বস্তুটো ইমান টেষ্ট পোৱা নাই মই বুইছ নে?
অ তই চাগে বনাব জনা নাই। এইটো প্ৰথমতে গৰম পানী কৰিব লাগিব।
মই বনাইছো আৰু কিবা নামটো তুলসী।
তুলসী নেকি? মই চোৱা নাই নামটো।
বস্তুটোৰ নাম তুলসী কিবা। এই আনিছিলো যে খাবলে। হালধীয়া পেকেটটো নহয়।
এনে তই ভালকৈ মাৰিছিলে নে নাই?
ভালকেটো মা মিক্সটো ভাল কৰিছিলো। ভালকে মাৰিছিলো। কিন্তু মানে সেইটো বস্তুটো যোনটো আমাৰ যোনটো সোৱাদ আহিব লাগে মই সেই সোৱাদটো পোৱা নাই। মচলাটো তোৰ জোখ
তাৰ তাৰ অ তাৰ লগত মচলা তাৰ লগতে আহে।
উম, অ-অ।
কি বেছি হৈছিল নে কমাই দিলি?
নাই ঠিকেই দিছিলো মোক যিমান কণ লাগে। কিমান কণে কিন্তু বা এই জোখ উম জোখটো গম নাপাওঁ না চবৰে। টেষ্টটো সেই আহা, সেই টেষ্টটো মই পোৱা নাই যোনটো মোক টেষ্ট এটা লাগে। নাই মানে মই চেঞ্জ হৈ যোৱা কাৰণে হ'ব পাৰে দেই, টেষ্টটো মানে মই বেলেগ
নাই সেইটো মানে সেইটো অকণ সেইটো অকণ বেলেগ। তই যোনটো হালধীয়া পেকেটৰ ৰ কথা কৈছিলি। সেইটো নামটো কি আছিলে, পাহৰিলো নহয়। জেটো জেতুকা নে কি, ত সেই টোৰ টেষ্টটো বেলেগ।
চব চবৰে টেষ্টটো বেলেগ-বেলেগ নেকি?
উম বেলেগ বেলেগ থাকে।
এতিয়া তোৰ তাকেই। এতিয়া উ তোৰ বিহু, হা ধৰ এতিয়া আমাৰ এইবাৰতো বিহু গ'ল হেৰিত।
উম আজিকালি এই বিহুতো জেতুকা ইউজ নকৰা হল বাপ্পেকে। মেহেন্দী ইউজ কৰে।
অ আজি কালি আৰ্টিফিচিয়েল বস্তু হৈ গ'ল দেই এইবিলাক।
আগতে এটা কনচেপট আছিলে বিহুত।
উম।
ধৰ, তই ধৰ এতিয়া, উম। বিহু ন বিহুতটো মানুহে এইটোৰ হেৰিটো লগাই জেতুকা লগায়। আগতে এটা আগৰ কনচেপ্ট আছিলে সেই জেতুকা খিনি কোনে আনি দিব জান? ধৰ তই ছোৱালী ন? তই ছোৱালী ন? গিৰিয়েৰে নহ'লে তই ভাল পোৱা ল'ৰাটোৱে আনি দিব তোক জেতুকাখিনি আৰু জেতুকা খিনি যদি ভাল, অ। যদি জেতুকা খিনি ভাল ৰং ধৰে হাতত, দেন ডেন্স মানে মানুহে কব অ তোক বহুত ভাল পায় গিৰিয়েকে তোক বহুত ভাল পায় অ এই তোক ভাল পাৱা ল'ৰাটোৱে। তেনেকুৱা আৰু যদি কেনেবাক জেতুকা যদি ৰং নধৰে
অ এই যদি সি যেদি ভাল বায় সচ চাগে হা, খালি জেতুকা খিনি বেয়া আছিলে তেতিয়া।
অ তেতিয়া এনেকে ক'ব এই ভাল নাপায় তোক ইনে ভেকষ্টাৰ।
এইটো কবলৈ গলে এক প্ৰকাৰে অলপ হেৰিয়ে হৈছে দেই। আৰু এটাই বোলে ভাল নাপায় বোলে, তাৰ বোলে একদম জেতুকা খিনি বোলে পাহাৰৰ পৰা আনিছিলে টকটকীয়া ৰঙা হৈছে বোলে।
তেতিয়া সি একদম ছোৱালীজনী পাগল প্ৰেমত পাগল হৈ যাব ঐ, হি হি। সেইটো আৰু কি লোকবিশ্বাস আৰু সেইকাৰণে মই লোকবিশ্বাস সেইকাৰণে মই লোকবিশ্বাসত বিশ্বাস নকৰো, মই নিজৰ বিশ্বাসত বিশ্বাস কৰো।
তেনেকে হুচৰি আজিকালি মানে উম হুচৰিত এতিয়া ধৰক কিমান গুটি পিন্ধি নাযায় সেইটো কিন্তু কথাটো বেয়া কৰে দেই।
আমাৰ হুঁচৰিত আকৌ চাউল দিছিলে আজিকালি পুচাৰী।
আগতে চাউল দিছিলা অ আগতে আৰু এনেকে হোৱাহেতেন মই
ভাপ না বে ত বোলে হুচৰি গাব গৈছ তোক বোলে কণ্ট্ৰলৰ চাউল এবাতি উলিয়াই দিছে।
সেইটোয়ে কবলৈ ধৰিছ ছিলো মই এইবাৰ মই ভাবিছিলো যে এনেকুৱা হোৱাহেতেন মই এক কণ্ট্ৰলৰ পৰা তোৰ চাউলখিনি লৈ থৈ দিলোহেতেন যিমান মানুহ আহিব চবকে হেৰি এনেকে এনেকে একাপ একাপ চাউল দিলহেতেন আৰু ৰাইজৰ মানুহে আহা হেতেন মই এ
হি হি হি হি হি, অ আগতো বিহুৰ কন্সেপ এইটোৱে হয় বিহু লৈ যাবি আগতে নামঘৰৰ এনেকুৱা কনচেপ্ট নাছিলো যে বিহু হেৰি কৰি নামঘৰৰ কাৰণে এনেকুৱা নাছিলেতো। তোৰ এনেকুৱা আছিলে মানুহকে চাউল দিয়ে ন যে ভোজ খাম আমি, আগতে চাউলে নি আগতে কোমোৰা দিয়ে, ঘাঁহ দিয়ে এনেকা দিয়ে।
অ।
ধৰ এতিয়া যা ঘৰত যি আছে বেছিকৈ।
অহ।
সেনেকুৱা টাইপৰ, আজিকালিটো পইচা
তেনেকে পুৰা লৈ মানে হেৰি কৰে ন।
বস্তু খাই দিম।
মানে এইটো এটা ভোজ
উম, গাঁৱৰ মানুহখিনি নহয় আচলতে। যোনে যোনে গাব এ ধৰ আমি কেইটাই আমি কেইটাই গালো, গাই মিনি ধৰ কোনোবা বেলেগ এটা থাৰ্ত পাৰ্চেনে কৈছে মইও খাম, মইও বলাদিন, এনেকুৱা টাইপৰ এনেকুৱা টাইপৰ। যদি তিনিটাও যদি দচটালই হুঁচৰি গাই যদি গোটেই গাঁওখনত যদি খাবলগীয়া হয়, তেনেহলে দেখুন খাবই নাপাব।
আ মানে যোনে যোনে গাই শিনটিয়ে খায় অকল।
উম, আৰু ধৰ কোনোবাই ধৰ এপ্ৰচ কৰে যে মইও খাম। মইও পৰা দি দিম ত তেওঁকো খুৱাইদিয়া হয় সেনেকুৱা।
তেনেকুৱা মানে কথাটো ন।
উম উম। বা হেৰি নহয়, এতিয়াৰ নিচিনাই বাছ এতিয়া সেই চাউল চৰ হেৰিটো পইচাই লৈ ললে আৰু পইচাটো দি আমি চাউলে কিনি লওঁ। লাষ্টত আমি চাউলে কিনি লম আকৌ একে পৰিলে।
অ আজিকালি হেৰিতো অ, আৰু এই মিনিটটো কিমান আছিলে ত জান নেকি?
আছিলে ৰ মই দে অঐ শুন নাম কাম এটা আছে মই তো পজে ফোন কৰিছো হ ৰ। এক সেকেন ৰ মই তোক ফোন কৰি আছো অকণ দেৰিকৈ।
আহ ঠিক আছে ঠিক আছে দে হ'ব দে।